হেল্ল'।
হেল্ল, ' কি কৰি আছা?
মই ঘৰতে আছিলো ৰবা, তুমি কি কৰি আছিলা?
অ ময়ো ঘৰতে আছিলো আজিতো কলেজৰ বন্ধ দিছে সেইকাৰণে নগলো।
হয় আজি কলেজ নাই বুলি ঘৰতে আছিলো পিছ ছে তুমি আ এনে কলেজ বন্ধ থাকিলে ক'ৰবালৈ ওলাই যোৱা নে?
অ' মই ভাবিছোঁ মই অকণ পিছত ওলাই যাম মানে মোৰ এটা আ অ' লগৰ এজনীৰ ঘৰত মোক মানে আজি মাতিছে অ' তাইৰ লগত মানে মোৰ অকমান কাম আছে। অ' তাই কিছুমান বোলে অ' গছ পুলি আনিছে সেইবিলাক ৰু ব মাতিছে, আৰু তাৰ পিছত তাই কৈছে যে আহ দিনৰ আহাৰটো সিহঁতৰ ঘৰতে কৰিবলৈ সেইকাৰণে তাতে ওলাই যাম আৰু।
হয় খুব ভাল কথা। পিছে গছ পুলি ৰোপন কৰাতটো বহুত জৰুৰী হৈ পৰিছে নহয় জানো?
হয়টো কাৰণ অ'! আজিকালি, এ' মানে, মানুহে গছ পতি নিজৰ ঘৰত বনাই নিজৰ স্বাৰ্থৰ কাৰণে। চব বস্তু কৰে, কিন্তু, অ'! যোনটো মানে, আমি অ'! খাদ্য পাওঁ গছৰ পৰা বা আৰাম পাওঁ, চাহ পাওঁ, বতাহ পাওঁ, সেইবোৰ এতিয়া নাইকিয়া হৈ গৈছে।
হয়, তুমি ঠিকেই কৈছা। আমি গছৰ পৰা বহুত বস্তু পাওঁ, তুমি যেনেকে কৈছা, চাহ পাওঁ। গছৰ পৰা আমি বহুত বস্তু পাওঁ। যেনেকে, কাঠ, ফল- মূল আৰু মেইন কথা হৈছে, গছে আমাক অক্সিজেন দিয়ে। আৰু আমাৰ পৰা গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰি লয়। যাৰ যিটো কাৰণে, আমি গছ পুলি বেছিকে ৰোপন কৰিব লাগে। কিন্তু, বৰ্তমান সময়ত আমি দেখিছোঁ, মানুহে নিজৰ স্বাৰ্থৰ বাবে গছ পুলি কাটি নিজৰ ঘৰ বনাইছে। কিছুমান আঁ ডাঙৰ, ডাঙৰ কাৰখানা খুলিছে। আৰু বহুতো কামত গছ পুলি দ্ৰুত হাৰত মানে, কাটিবলৈ ধৰিছে।
হয়। আৰু সেই, বস্তুটোৰ বাবে আজিকালি মানুহৰ স্বাস্থ্যৰো বহুত অৱনতি হৈছে। কাৰণ, অ'! মানুহবোৰে অ'! দিনৰ দিনতটো এ চিৰ তলত থাকে। ফেন চলাই থাকে। অ'! বা অ'! ধূলিৰ কাৰণে খিৰিকী নুখুলে। এতিয়া যদি গছ থাকিলে হয়, তেতিয়াহ'লে এইবোৰ কৰাৰ দৰকাৰ নপৰিলে হয়।
হয়, নিশ্চয়। গছ থাকিলে হয়তো, আমি এচিৰ ব্যৱহাৰ নকৰিলেও হ'লহেঁতেন। যি, যিটো বৰ্তমান সময়ত মানুহে জীৱনৰ এটা অতি দৰকাৰী বস্তু হিচাপে ল'ব লগা হৈছে, এ চি, ফেন যিটো স্বাস্থ্যৰ কাৰণে সঁচাকে বহুত ক্ষতি ক্ষতিকাৰক হয়। চ' আঁ মই ভাবোঁ যে, আঁ গছ পুলি আমি যিমান পাৰোঁ ৰোপন কৰিব লাগে। কমকে হ'লেও আমাৰ আঁ চৌহদত বা চাৰিওফালে আমি গছ পুলি ৰোপন কৰাতো বহুত বেছি দৰকাৰ হৈ পৰিছে।
তুমি ঠিকে কৈছা। কাৰণ, আজি যোন গছ পুলি আমি ৰুম সেইটো ধৰা আঁ পাঁচ, ছয় বছৰ পিছত আমাক বহুত মানে, অ'!
উন্নতি, আমাৰ উন্নতি হ'ব। আজি আমি এটা যুতি গছ পুলি লগাও সেইটো পাঁচ ছয় বছৰ পিছত ডাঙৰ হব আমাক চাহ দিব। ফল মূল দিব। আঁ আমি গছৰ তলত বহিব পাৰিম। মানে আমাৰ বহুত উন্নতি হ'ব।
হয়, তুমি ঠিকেই কৈছা। আমাৰ উন্নতি হ'ব, লগতে আমাৰ ভৱিষ্যত প্ৰজন্মই তাৰ পৰা বহুত খিনি সুবিধা পাব। যদি, আমি তেনেকে অভ্যাস কৰোঁ। আৰু তুমি ভাবানে যে আমাৰ গছপুলিৰ বিষয়ে, আমি আমাৰ আঁ ল'ৰা ছোৱালীবোৰক যিসকলে এতিয়া হয়তো বিদ্যালয়ত অধ্যয়ন কৰি আছে। তেওঁলোকক এই বিষয়ে সচেতন কৰা উচিত।
তেওঁলোকক আঁ এই বিষয়ে পঢ়োৱাটো বহুত উচিত হয়। তেওঁলোকক এটা, এতিয়া আমি যেতিয়া সৰু আছিলোঁ আমাৰ মানুহে যি অ', কথা কৈছে, আমি সেইটোৱে বিশ্বাস কৰিছিলো। এতিয়া যদি মোক এতিয়া কৰোতে আমি যেতিয়া নাৰ্চাৰীত আছিলো, তেতিয়া আমাক এ বি চি দি পঢাইছে। আমি আজিও সেইটো মনত ৰাখিছো। আমি আজিও যেতিয়া ইংলিছ ইংৰাজী লিখিবলৈ যাও, আমি এ বি চি দি ৰ ব্যৱহাৰটো কৰোই এই সেইকাৰনে সৰু ল'ৰা-ছোৱালী হাল যিবোৰ এতিয়া উম, বিদ্য়ালয়ত পঢ়ে আহ সিহঁতক সদায় আমাৰ চাৰিওফালৰ যোনটো মানে গছ তাৰপিছত কব ক'ব গ'লে বায়ু। অ', পানী এইবোৰক মানে আমি অ ইহঁতক আগৰ পৰাই ক'ব লাগে যে যিমান পাৰে ইমান অ', গছ ৰুব লাগে বা পানী বেয়া কৰিব নালাগে। আৰু যাতে বেয়া কাম নকৰে, যাৰ কাৰণে বায়ু অৱস্থাটো অকমান বেয়া হৈ যাওক।
হয় তুমি ঠিকেই কৈছা। আমি ল'ৰা ছোৱালীক তেনেকুৱা ধৰণৰ শিক্ষা দিলে ভৱিষ্যতে আ আমাৰ পৰিৱেশৰ লগতে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ অ- হয়তো সিমান, বৰ্তমান সময়ত যিমান খিনি আমি স্বাস্থ্যৰ প্ৰতি ভুক্তভোগী হৈ আছো সেইখিনি হ'বলগীয়া নহ'ব, সিহঁতৰ স্বাস্থ্য ভালে থাকিব বুলি মই ভাবো।
আৰু অ মই আজিকালি ল'ৰা ছোৱালী বোৰ দেখিছো। আমাতকে অলপ বেছি স্মাৰ্ট হয় ইহঁতি। আৰু বহুত ভাল, আৰু বহুত বস্তু বহুত জলদি শিকিব পাৰে। সেইকাৰণে ল'ৰা ছোৱালীবোৰক যদি আমি এটা ভাল অ উদ্দেশ্যত দিওঁ বা এটা ভাল যদি ডাইৰেকশ্যন দিওঁ ইহতি নিশ্চয় সেই বস্তুটো বুজি পাব। সেই বস্তুটোৰ গভীৰতাও সিহঁতি জানিবলৈ পাৰিব আৰু উম সিহঁতি এটা মানে ভাল নাগৰিক হিচাপে হৈও থাকিব।
হয় তুমি ঠিকেই কৈছা, বৰ্তমান সময়ত ল'ৰা ছোৱালীবোৰ বহুত আমাতকৈ বহুত বেছি তেওঁলোকে জ্ঞান অ', অ', আহৰণৰ প্ৰতি! বেছিকে মনোযোগ দিব পাৰে যিটো হয়তো আমি আগতে ইমান খিনি আহ পোৱা নাছিলো। বৰ্তমান সময়ত ল'ৰা-ছোৱালীবোৰ বহুত বেছি অৱগত। সেইটো কাৰণে মই ভাবো, আহ সিহঁতক আহ এই বিষয়ে অৱগত কৰা উচিত। আৰু সেইহেতু বৰ্তমান সময়ত আমি আহ পৰিৱেশৰ সেই অ', দূষিত পৰিৱেশৰ তুমি যেনেকে কৈছিলা, যে পানী কেনেকে ব্যৱহাৰ কৰিব লাগে। পানীৰ অপব্যৱহাৰ কৰিব নালাগে। তেনেকে আমি আহ পৰিৱেশ যিবোৰ উপাদান আছে সেইবোৰৰ প্ৰতি আমি আহ সজাগতা আহ কেনেকে আনিব লাগে, এইবোৰ শিক্ষা দিলে আহ ভাল বুলি মই ভাবোঁ।
হয় তুমি ঠিকে কৈছা।
তাৰ পিছত তুমি অ', নিজে গছ পুলি ৰুৱা নে ঘৰতে?
হয়, মই তেনেকে ঘৰতে গছ পুলি ৰুওঁ আৰু আগতে বিদ্যালয়ত আমাৰ পৰিৱেশ দিৱসত তাৰপিছত এনে আৰু কেতিয়াবা কেতিয়াবা আমাৰ বিদ্যালয়ত তেনেকে অনুষ্ঠান থাকে, যিবোৰত শিক্ষক শিক্ষয়িত্ৰীৰ লগত আমি গছ পুলি ৰোপন কৰিছিলো। আমি আমাৰ বিদ্যালয়ৰ চৈহদত আহ আম গছ, নিম গছ, এইবোৰ গছ ৰোপন কৰিছিলোঁ।
অ আৰু মই ক'ব গ'লে মই মানে এ ইন্দোৰ যোনবোৰ মানে। পেলন্ত হয় সেইবোৰ মানে বিৰা ভাল পাওঁ সেইকাৰণে ঘৰৰ ভিতৰত থকা যিমানো। অ গছ থাকে মই সেইবোৰ লৈ আহো। আৰু মোৰ নিজৰ কোঠাত। মই এইবিলাক বহুত ধুনীয়াকে সজাই থওঁ। আহ দেখিবলৈও ভাল লাগে আৰু অ। অ ফুল তাৰপিছত। উম গছ এইবোৰ চালে নিজৰ মনটোও বহুত ভাল হৈ থাকে। সেইকাৰণে মই নিজৰ ৰুমতে থৈ দিওঁ আৰু কিছুমান। মই অ বাহিৰতো ৰুইছো। যোনবোৰ এতিয়া ডাঙৰ হবলৈ সময় আছে কিন্তু ডাঙৰ হলে বিৰাট ভাল লাগিব
হয় তুমি ঠিকেই কৈছা। ঘৰৰ ভিতৰত গছ পুলি ৰুই। আহ গছ পুলি ৰাখি বহুত বেছিয়ে ভাল লাগে। যেনেকে আমি সদায় ৰাতিপুৱা উঠি যদি গছ পুলি দেখা পাওঁ। সঁচাকে আমাৰ মনতটো বিৰাটেই ভাল লাগে তেনেকে আমি। মইও বাহিৰত তেনেকে বহুত গছ পুলি ৰুইছো। হয়তো হ'বলৈ দেৰি লাগিব। কিন্তু যেতিয়া লাগিব বহুত ভাল লাগিব। আৰু তেনেকে। গছ পুলি ৰোপন কৰাটো হয় হয়।
অ আৰু তুমি নিজে ভাবাচোন তুমি এনে নেমু গছ লগাইছা। সেইটো আজি সৰু হৈ আছে কিন্তু ডাঙৰ হ'লে তোমাৰো কিমান। অ অ তোমাৰো কিমান সহায় হ'ব। তোমাৰ নেমু খাবলৈ মন গ'লে। তুমি সেই গছডালত গৈ। পেলাই নেমু চিঙি পেলাই আনিব পাৰিবা বা কেতিয়াবা যদি মানে। কিবা বেয়া গোন্ধ ওলাইছে বা তোমাৰ। যদি মানে অলপ গাটো বেয়া লাগিছে। তুমি নেমু পাততো শুঙিব পাৰি। অ গাতটো অলপ ভাল হৈ আহে নেমু পাতৰ গোন্ধটো ল'লে। সেইকাৰণে মানে সদায় মানুহে নিজৰ স্বাৰ্থৰ কথা নাভাবি। গছ পুলি বা এ আমাৰ চাৰিওফালৰ যোনটো। আহ সৌন্দৰ্য হয় সেইটো মানে বেয়া নকৰি। মানুহে আৰু তাত যোগদানহে দিব লাগে মই ভাবো।
হয় তুমি ঠিকে কৈছা তেনেকে ময়ো ভাবো যে। যয কিছুমান গছ আছে যিবোৰৰ পৰা আমাৰ বহু বহুত খিনি। লাভ হয় যেনেকে আমি ফল মূল পাওঁ। তুমি এইমাত্ৰ কৈছা যে নেমু গছৰ পাত। ৰ পৰা বা নেমু গছৰ গোন্ধটো ল'লে আমাৰ। স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। ত তেনেকে আৰু বহুতো ঔষধি গছ আছে যেনেকে নিম গছ। তুলসী গছ এইবোৰ গছ আচলতে স্বাৰ্থৰ বাবে নহ। হলেও কিন্তু এই গছবোৰে বহুত খিনি মই ভাবো পৰিৱেশ। আহ প্ৰদূষণৰ পৰা মানে বায়ু। বহুতখিনি পৰিষ্কাৰ কৰে বুলি মই ভাবো। আৰু তেনে হয়।
আৰু এইবোৰ গছ লগালে স্বাস্থ্যৰো একো ক্ষতি নহয়। আৰু নিজৰ মনটোও ভাল লাগি থাকে। আৰু ফল মূল যিমানো আমি পাওঁ চব আমি গছৰ পৰাই পাওঁ। সেইকাৰণে নি নিজৰ স্বাৰ্থৰ বাবে আমি এইবোৰ কাটি পেলাই বা। বোৰ বেয়া কৰি পেলাইতো একো লাভ নাই।
হয় তুমি ঠিকেই কৈছা। আহ স্বাৰ্থৰ বাবে আহ তেনেকে আহ ক'লে আহ। ঠিকেই কৈছা কিন্তু যিহেতু আমাৰ দৈনন্দিন জীৱনত গছৰ। প্ৰয়োজন আছে ত সেইটো সেইটো মতে মই। ভাবো গছ কাটিব লাগে কিন্তু আমি যিমানখিনি গছ কাটো তাৰ সলনি আমি যদি তাতকৈ অধিক মানে বেছি। গছ পুলি ৰোপন ৰোপন কৰো তেতিয়া হয়তো আমাৰ সেই পাৰ্থক্য টো আমি দেখিবলৈ নাপাম। কাৰণ আজি এটা গছ ৰুলে আৰু যদি আমি তিনিটা গছ চ'ৰি এটা যদি আমি কাটো তিনিটা যদি আমি ৰোপন কৰো হয়তো কেইদিনমান পিছত দেৰি লাগিব। কিন্তু পৰিৱেশৰ সেই পাৰ্থক্যটো আমি দেখিবলৈ নাপাম।
হয়। তুমি ঠিকে কৈছা। মানুহে যদিও গছ কাট তে নিজৰ স্বাৰ্থৰ বাবে তাৰ পিছত মানুহবোৰে স্বাৰ্থ পুৰা হোৱাৰ পিছত গছ পুলিও ৰুই দিব লাগে। যাতে আহ যিমানো আমাৰ এতিয়া আমি অকল মানুহবোৰে নাই, ইয়াত জন্তু জানুৱাৰো আছে। যিসকলক গছ দৰকাৰ পৰে আমিতো আমাৰ ঘৰৰ ভিতৰত থাকো। কিন্তু জন্তু বোৰেতো নিজৰ ঘৰৰ ঘৰটো নাই ইহঁতৰ সেইকাৰণে যিমান পাৰো তিমান যদি আমি অ নিজৰ স্বাৰ্থৰ পিছত ৰুই দিওঁ তেতিয়াহ'লে আমাৰ ওচৰে পাজৰে যিমান মানে জনোৱাৰ জন্তু- জন্তু আছে, সেইবোৰো অলপ সুস্থ হৈ থাকিব।
হয়। নিশ্চয় তুমি ভাল কথা এটা কৈছা যে যিহেতু আমি ঘৰৰ ভিতৰত আকৌ কিন্তু জীৱ জন্তু বোৰৰ ঘৰ নাই সিহঁতৰ হাবি জংঘলে ঘৰ গ গতিকে অধিক মাত্ৰাত যদি আমি গছ গছ কাটি দিওঁ তেতিয়া সিহঁতৰ বাসস্থান নোহোৱা হৈ যাব যিটো অ', আমি বহুত বেছিকৈ ভাবিব লগা এটা বিষয় আহ সেইমতে মই ভাবো আহ যিমানখিনি আমি গছ পুলি কাটো তাতকৈ বেছি ৰোপন কৰাটো উচিত নহ'লে আ